তা
হেল্ল'?
অ শুনি পাইছা? অ, মই এত এতিয়া এনেই আছো, খানা বনাব লাগিব। হ-হ হয়নে? সেইটোৱে, খানা মানে মোৰ মানে যিটো চখ সেইটো সেইটো এ। মই তাৰমানে হেৰি কৰিছো উ খানা অলপ দেৰিকে খাম মই মানে বৰা চাউলটো যে জানা নহয়? সেই বৰা চাউলটোৰে গাখীৰ মিক্স কৰি হুইছেল মাৰি দিছোঁ। তুমি যেতিয়া ফোনটো পিছত ৰাখিবা তেত এ মানে এইটো মানে কোনো হেৰি নহয় আমি কেনেকে কেতিয়াবা কেনে তেনেকে খাই দিওঁ। বৰা চাউলটো গাখীৰে পগাই হুইচেল মাৰি দিছো- বহুত বিলাক, সেইটো খায়ো ভালো লাগছে অলপ চেনি দি দিছো। তেনেকে খাওঁ। তাৰ পিছত মই ৰাতি বনাম হেৰি আনিছো মাছ আনিছো। মাছ আৰু তেনেকে সৰু শোৰাকে এখন বহুত নবনাও। এখনেই বনাম আৰু তেনেক তাকে বনাম আৰু এইফালে কালি ৰাতি মানে মোৰ এ কিবা কাম আছে অ, মই এনে দেৰিক উঠো মই মানে তুমি-তুমি ভয় খাই যাবা। মই নটা বজাত উছোঁ দেই।
নাই-নাই। মই ভয় নাখাও। কাৰণ মইয়ো ৰাতিয়ে মোৰ যেন দিনন্ত
অ, মই মানে দুপৰীয়া চুপৰীয়া নুশো। মই নটাত উঠো, নটাত মানে কাম থাকিলে মই ছতাতো উঠো কিন্তু এইকেইদিন ৰেষ্টত আছো যে। উম, সেইকাৰণে নটাত উঠো। নটাত উঠি পেলাই, উঠি পেলাই আৰু মই পূৰা লাগি যাওঁ আৰু সেইটো। তেনেকে কিন্তু কালি মোৰ মানে অ কিন্তু তমানে এইকেইদিন ভাবিছো যে ইমান দিনটো কামেই কৰিলো। এই এক মাহ সময় পাইছো আকৌ টো জইন কৰিম ন' কৰবাত। সেইকাৰণে আৰু হল এইমাহ অলপ আৰাম কৰি লওঁ, তাৰপিছত আকৌ
উ
কালি মানে মোৰ এটা জোগাত হা
ভালে কৰিছা বোলো আৰামো লাগে ন মানুহক।
নিজৰো অলপ সময় লাগে নহয়। তে এইকেইদিন মানে মই অলপ ধৰা ৰেষ্ট ও কৰিলো এ ফেচিয়েল তেচিয়েল কিবা-কিবি কৰিব আছে, লগৰ বান্ধবীৰ ঘৰত যাব আছে, এ চব খিনি কৰি লওঁ আৰু। আকৌ যে তিয়া তাৰমানে কি জানা নে? ভণ্টি জই সময় নাপাওঁ গম পালা? একদম সময় নাপাওঁ। সেইকাৰণে আৰু।
তাকে এনে দেউতাৰ স্বাস্থ্য
নাই, নাই, মই মানে বহুত ক'ত চাব লাগে জানানে? মানে অ' দেউত দেউতাৰ স্বাস্থ্যত দেউতাৰ স্বাস্থ্য ভালে নাই, দেউতাৰ বেমাৰ আছে মানে বহুত বেমাৰ বুজিলা। দেউতাৰ মানে এই বহুত কিবা-কিবি বেমাৰ আছে মই কাৰণে বহুত চাব লাগে।
ঘৰত মানে বৰ্তমান তোমালোক দুজনেই।
আম মই দুটাই থাকো আৰু মাজে-মাজে মোৰ বিয়া হোৱা বাইদেউ আহি থাকে। কিন্তু এ ৰাতি ন থাকে এ ধৰা মোৰ কিবা এটা প্ৰব্লেম হল, ধৰা মোৰ এ কিবা কাৰণত বাহিৰত যাব লগা হল দেউতাক মানে আমি এৰি থৈ নাযাওঁ অকলে। গম পালা? উ এৰি থৈ নগলে তেতিয়া বাইদেউ আহি যাই, কিন্তু সেনেকে আহি যে মাজে-মাজে আহি থাকে বা ঘৰৰ মানুহখিনিক পালে ভালো পায়। কিন্তু মানে আহ তাই থকাকে নাহে আৰু তাইৰো ঘৰ আছে নহয়। সেইটো কাৰণে অ', তাইও ধৰা শাহুমা আছে বা সেনেকে এ থৈ আহিলে নহ হ'ব নহয় বিয়া হৈছে হয় নহয়? সেই তেনেকে কিন্তু আহি থাকে মাজে-মাজে বহুত খিনিয়ে আহে, অলপ-দলপ নহয় আৰু কিছুমানে ধৰা মাহৰ মূৰত এদিন আহে সেনেকুৱা নহয়। আহিয়ে থাকে। আৰু ময়ো মাতো কিয় দেউতাই ওচৰত পালে ভাল পাব ন তেনেক আৰু তেনেকে আৰু চলিব লাগিব। উম, এইটো বহুত প্ৰৱলেমো তেনেকে আৰু মই মানে ভণ্টি লৰাৰ কামো কৰো। মই মানে অকল ছোৱালী বুলি নহয়, চব কাম কৰো মই চব কাম কৰো গেছ। গেছৰ বুকিংৰ পৰা দেউতাক ডক্টৰক দেখুওৱাৰ পৰা মানে চব কাম কৰোঁ। কাৰণ কৰিবতো তো লাগিব‌ই হয় নে নহয় কোৱা। তেনেকে আৰু। চব কাম বিলাক কৰিব লাগে কিন্তু
বুজিছো লৰা নোহোৱা ঘৰৰ ছোৱালী মানুহৰ এনেো দায়িত্ব বেছিয় হয় ন।
কি অকল ছোৱালীয়ে ভাতটো ভা মানে কি বহুতেই কয় বিয়া হোৱাৰ কাৰণে ভাত। ভাতটো বনাবি এ উ ভাতটোতো বেলেগ কথা মই মই তাকে বাইদেউ কওঁ মই বোলো মই বিয়া নহলো কি হল মই মানে বিয়া হোৱাত তিৰোতাতকে মই বেছি কৰো গম পালা। হা হা মানে বিয়া হলে তোমাৰ তিনি সাজ ভাতটো হে বনাই। হয় নে নাহ। কিন্তু মই যে ভাত। মানে মই যে গোটেই অল অহ মই ইনকামো কৰিব লাগে। তাৰোপৰি গোটেই অহ মানে দে দেউতাৰ অফিচৰ অফিচো হেণ্ডেল দেউতাৰ অফিচৰ কাম থাকিলে সেইবিলাকো মই কৰিব লাগে। গেছৰ পৰা চব্জি বজাৰৰ পৰা। তোমাৰ চব পিলাক কৰিব লাগে গোটেই পৃথিৱী খনে চম্ভালিব লাগে, আৰু দেউতাৰ বোলে তাৰমানে বয়স হলে মানুহৰ ডক্টৰ তাত বেছি যাব লাগে আনকি ডক্টৰ লগত কন্টেক্ মানে ডিচকাচ খিনিও মই কৰিব লাগে সব উপায়ো নাই দিয়াচোন। এ তেনেকে এ আৰু। কিন্তু সৰুতে মই নাজানিছিলোঁ। ভাত বনাব যে লাগে মই নাজানিছিলোৱে। কিন্তু এ সময়ে মানুহক শিকায় ন। তেনেকে তেনেকেই আৰু আগতে মই নাজানিছিলোঁ নেজানিছিলোঁ মানে মা আছিলে মোক কৰিবই দিয়া নাছিলে। সেই তেনেকে আৰু দিয়া। তুমি ভাল বনাব তুমিতো জানাইছ চব বনাব
উম প্ৰায়বোৰে জানো বাৰু।
হা, হা, হা।
মানে প্ৰায়বোৰ জানো প্ৰায়বোৰ নাজানো হম।
অকল তুমি বনাব অকল ইণ্ডিয়ান জান নে ৱেষ্টাৰ্ণো জানা।
ইণ্ডিয়ান মানে ৱেষ্টাৰ্ণত ধৰা। আমাৰ ৱেষ্টাৰ্ণ মানে কেনেকুৱা আমিটোতো ইণ্ডিয়ান টাচ দিয়ে বনাওঁ। ত' মানে এনেই আৰু। চাওমিন।
অ সেইখিনি জানা ন উম মোৰ বা নহয় চব জানে মোৰ বা অ মই মই কিন্তু ব ব হয় মোৰ বাইদেউ কুকিঙত চব জানে তাৰমানে মানে এই দোকানত বনোৱা কেক মি মিঠাই চব তাই নিজে বনাব মিঠাইও বনাব পাৰে কেকো বনাব পাৰে দোচা ইডলি চব বনাব পাৰে
অ মোৰ বাৰু কেক কৰ মানে ব্যৱসায় আছে মোৰ মানে বেকী আছে
আচ্ছা আচ্ছা আচ্ছা
এতিয়া মোৰ মায়ে ৰাধ কৰে
অ আচ্ছা আচছা
ড পাছ কৰড ফাৰ্ষ পৰাই মই মানে তেনেকে কেকৰ বিছনেছ চল
আচ্ছা আচছা
বিজনেচ বুলি কব পাৰি ম চ কেৰছে আৰু লাইচেঞ্চ বনোৱা হৈছে অ অ মই শিকা আছে মই মানে তেতিয়া বহুত বছৰৰ আগতে শিকা যে মই পঁচিশ তিনি হাজাৰ এনেকে কিবা দি শিকিছিলোঁ
অ এইটো তোমাৰ তোমাৰ বিজনেচটো মানে মানুহ অৰ্ডাৰ পাইছানে
বহুত মই নিজৰটো সোণৰ বস্তুলৈকে লৈছো বাৰু
হা অ তাৰ পৰাই লৈছা অ ভাল কৰিছা দিয়া কিন্তু অৰ্ডাৰটো তুমি কেনেকে পোৱা কোনোবা ঘৰত কব আহে নে কেনেকে পোৱা
মানে অ ঘৰত দিবলে আহে মানে অনলাইনত ফুনকৰে আমাৰ কোনো এপ চেপৰ লগত হেৰি নাই মানে গাঁও এৰিয়াাত আৰু ধৰা গাঁৱত কিমান মানুহ থাকে ন ঈদ খ গাঁৱৰ পৰা শ সখন গাঁও সিখন গাঁও বা সিখন গাঁও এনেকে মানে
অ তেনেকে কব আহে ন
অ অনলাইনতে মানে ফোনতে ফোন কৰি
অ', এনেই তোমাৰ হেৰি নাই যেনেকে ধৰা এই দিব আহে যে ডেলিভাৰী মানে সেইবিলাক তো নাই?
সেইবিলাক নকৰো, তথাপিতো মানে কি হয় আমাৰ তাতে এখন, এ কলেজ আছে নাৰছিং কলেজ। ত মানে সেই নাৰছিং কলেজ যত ধৰা ইমান খিনি ষ্টুডেন্ট থাকে, দিনত এটা দুটাতো বাৰ্থডে থাকে বুলি ক'ব পাৰি বাৰু। ত মানে সিহঁতৰ অৰিয় টিউচন হ'ল? কিবা প্ৰগ্ৰেম হ'ল কিবা হওক। চবতেটো আজিকালি কেকেই মেইন ন? ত মানে সেই তেনেকে মানে আমি এ কলেজৰ ষ্টুডেণ্টয়ে যদি অৰ্ডাৰ কৰে তেতিয়া ডেলিভাৰী কৰোঁ।
অঁ। অ', ঠিকে কৰিছা দিয়া।
তেলত ওলাই আহিবলৈ নিদিয়ে যে।
অ', অ', অ'। ভালে কৰিছা। অ', মোৰ বা হেৰি নকৰে, বিজনে নকৰে কিন্তে ধৰক কাৰোবাৰ তাত গেষ্টৰ তাত গ'ল তাই নিজে বনাই লৈ গৈ ক'ব পাৰে ন মই বনাইছোঁ বুলি সেনেকৈ কৰে আৰু।
উম, উম। হয়, হয়। আমাৰ মানে সে ফ্ৰী অৰ্ডাৰ বেছি থাকে কাৰণ এ ফেমিলি মানুহৰ কোনোবা ফাংচন হলে আমি দিব লাগে। কিবা এটা বিজনেচ চলোৱা টাইমতটো এনেও এইবিলাক কৰিব লগাই হয় ন?
অ', নাই কৰিব, ভালে কৰিছে। াইতো তুমি। বহুত ভাল কৰিছা। মইো তেনেকে বিজনেছৰ লগত জৰিত হৈ আছো, কিন্তু মই এইবিলাক হ হেৰি নহয় দে কুকিঙৰ বিনে নহয় কিন্ত।
অ' অ', অস
বিজনেছ তোমাৰ কেয়া কেতিয়াবা ফ্ৰী থাকিলে ক'ম বাৰু। সেই তেনেকে আৰু। আৰু কেতিয়া মানে শুৱা ৰাতি?
ৰাতিতটো দেৰি হয় বাৰু, মানে অভ্যাস হৈ গ'ল যে আগতে এ পি এছিৰ কাৰণে এটাতে আমাৰ ক্লাছ হয়, ক্লাছ বিলাক মানে দিনত টাইম নহলে ৰাতি কৰা জাই অনলাইনত। ৰেকৰ্ডিং থাকে যে সেইখিনি কৰি কৰি মানে এতিয়া অভ্যাসেই হৈ গ'ল যে ৰাত- দুটা দুটা হয় তালৈকেটো টোপনি নাযায়ে।
অ সেইটো হয়
তো হোৱা হয় বহুত টাইমলৈকে হোৱা হয় চাৰে নটা দছটা মানুহ নাথাকিলে এঘাৰ এ বছি যায়
অ ঠিকে আছে আৰু মইয়ো মানে হেবিট এটা কৰি লৈছো। অ মোৰ তাৰমানে আগতে যেতিয়া স্কুল কলেজৰ আছিলো নহয় মোৰ তাৰমানে কি হয় এ দিনত শুই দিওঁ। কিন্তু যেতিয়া মই এই চাক- জইন কৰিলোঁ তেতিয়া সেই সভ্যাটো থাকিলে টোপনি লাগে সেইকাৰণে মই এই অভ্যাহটো কম অ এৰি দিলো মানে মই শেষ কাৰণে
উম নাই মোৰ মতেও দিনত হোৱা অভ্যাস- টো কৰিব নালাগে মানুহে মানে কি হয় দিনত শুৱা অভ্যাস - ত আমাৰ মাহঁতে আচলতে বেয়াহে কৰে জানানে। মানে পিছত আমাৰ বহুত। প্ৰব্লেম হয় কাৰণ কলেজ টাইমটো আমাৰ সেইটো টাইমৰ লগত। নিমিলিব মানে সেই বস্তুটোক কৰিব নালাগে কাৰণ ডিউটিৰ কথা থাকে মানুহৰ যেতিয়া টুৱেন্টি ৱান দেইজ লাগে এটা অভ্যাস হ'বলৈ। কিন্তু আমি যেতিয়া বছৰ, বছৰ ধৰি এটা অভ্যাসিক কৰি আহিম ন তেতিয়া সেই অভ্যাসটো আমাৰ মানে বহুত বেছি অভাৰ হৈ যাব।
ছাই অ
উম গিকে মানে কন্ট্ৰল কৰিব নোৱাৰি উম
দিনত হোৱা অভ্যাস টো এৰি দিলো
টো আৰু
অ', হ, হ।
তাকে ঠিকে আছে।
ঠিক আছে তেনেহ'লে, ভাল লাগিল কথা পাতি।
তাকে কৰিবা মন গলে।
অ', ঠিক আছে, অ', ঠিক আছে তেনেহ'লে অহ,